অ কি কৰি আছে?
কি কৰিব আউ কাম-বন নথকা মানুহ খোৱা-বহা বাহিয়ৰে কিবা আছেনে।
তাকেহে ইমান গৰমতনো কি কাম কৰিবি অ।
আপুনি চাগে সৰহসজ্জাত
চব আৰু খাই বৈ।
তাকেহে অ নুশুইনো কি কৰিবি আৰু বৰতীয়া
উপায়ো নাই নহয়।
উম সেইটোৱে।
ৰাতিপুৱা সোনকালে উঠিব লাগিবই।
উম। গাঁৱৰ দি আছে ন বৰতীয়া।
গাঁৱৰ ৰাইজে দিছে আৰু।
উম তাকেহে তাকো যাবও নোৱাৰিলো।
হ'ব দে আহি গৈছোহে সেইদিনাখনি আকৌ পিছত আহিবি আৰু।
উম তাকেহে। বাকী মাহঁতৰ ভালেই নহয়?
ভালেই বাৰু চবৰে।
উম অ গৰম কেনেকুৱা?
নকবি আৰু।
সঁচাকে দেই।
যেনতেন উশাহটো লৈ আছোঁ।
উম আজি বাৰু বতৰতো অকনমান ঠাণ্ডা পেলাইছে। বৰষুণ দিলে, দিছিলে ন তাত।
আজি দিছিলে দিছিলে আজি অকণমান ঠাণ্ডা বাৰু। এইকদিনহে ৰাম ৰাম।
ৰাতি ৰাতিহে বৰষুণ দিয়ে দিনত আকৌ পুৰা গৰম।
সেইটোৱে আৰু ৰুমৰ ভিতৰলৈ ঠাণ্ডাটো নোসোমায় নহয়।
অ আকৌ তই মানে খিৰিকী খুলিবও নোৱাৰ ন মহোপা সোমাই যে।
ময়ো সোমাই আকো সেইটো কাৰণে
উম তাকেহে।
তথাপিতো অকণমান খুলুং।
উ
উপায় নাই নহয় নহ'লে।
অ সেইটোৱে। হেৰি তহঁতৰ বিহু কেনেকে গ'ল এইবাৰ?
বিহুনো কি আৰু, নগলোৱে ময়ো নাই যোৱা বাকী ল'ৰা-ছোৱালীবিলাকো তেনেকে ইমান নাহিলে। মই একেবাৰে শেষৰ দিনাখনিহে অকমান কেইঘ তিনি চাৰিশমানৰ কাৰণে গ'লোঁ আৰু।
কথাটো বেয়া হ'ব বুলি। নোলালে অ আগৰ নিচিনা হেৰিটো নাই আৰু।
উম আমাৰ এবাৰ বহুত ভাল লাগিলে কৈছো নহয় আমাৰ গোটেই গাঁৱৰ ৰাইজ ওলাই আহিলে। তাৰপৰা দুটা দল হ'ল এটা মানে আমাৰ ডেকা গাভৰু আও
উম
পা সেইটো দল মানে অকণমান দূৰৰতো গাব গৈছিলোঁ আমাৰ গাঁওখনতে নহয় গাঁওখনো গালোঁ গোটেই কেইঘৰ তাপা অকণমান দূৰতো গাব গলো গাই পেলাই অকমান মানে বেছিকে উঠিলে আৰু পইচা। তাছত সেইখিনি মানে থৈ দিয়া হৈছে আৰু এই নামঘৰৰ মণিকুট ভাগো বনাই আছে যে।
অ
তাৰপিছত বাকী এই দেতাহঁত, তাপা খুড়া খুড়ীহঁত ওচৰৰ সেই বৰমা বৰতাহঁত গোটেইখিনিয়ে মিলি আকৌ গাওঁ বুলি ক'লে। তাৰ পিছত সেই গাঁৱৰ সেই দাদা, বাহত তেনেকে মানে একেবাৰে আৰু বুঢ়াৰ পৰা আৰু একেবাৰে সৰু আৰু ল'ৰা-ছোৱালীখিনিলৈকে বুঢ়া বুঢ়ী গোটেই সোপাও মানে। তাৰ পিছতে গাওঁ - খনেই গালো আৰু তাপা সেৰি আমাৰ দুদিনত শেষ হৈ গ'ল। মানে এইবোৰ দূৰত কাম কৰা মানুহও আছিলে যে।
অ
মানে চাকৰিয়ে আও
অ গম পাইছোঁ।
তাপা সেইটো কাৰণে সেইটো কাৰণে যেনিবা সেই দুদিনতে ৰাতিও আমাৰ তো দুইমান বাজি গৈছেগে ইমান দেৰিলৈকে গাইছো আও।
উম আগতে আমাৰো হয় সিমান দেৰি আজি-কালি এইবাৰহে জানো কি হ'ল ল'ৰা ছোৱালীবিলাকৰ আৰু
আচলতে নাইও যে গোটেইখিনি চব মানে সৰু সৰু ল'ৰা ছো- ৱালী বিলাকো আজি আজি-কালি মানে বাহিৰলে গুচি গুচি গ'ল যে।
আৰু মানে তোৰ আজি-কালি এনেও সেইটো বস্তু কমিয়ে গৈছে কিন্তু এইবাৰহে মানে আমাৰ গাঁওখনত আকৌ মানে বাঢ়ি আহি বাঢ়িছে মানে যোৱাবাৰ তেনেকে নাছিলে তাত পা আকৌ সৰু খিনিতোটো আছেই সিহঁতি বাৰু দিনতে গাই শেষ কৰিছে আৰু মোৰ মানে এটাই সিহঁতৰ চাইছো এতিয়া ইমান আমাৰ গাওঁখন ধৰক কিমান ডাঙৰ গোটেই কিঘৰ সিহঁতি গাইছে আৰু ধৰ কিমান আৰু চতুৰ্থ, তৃতীয়, পঞ্চম একেবাৰে যদি বেছি ডাঙৰ আৰু সেই ষষ্ঠ শ্ৰেণীৰ ভাই- টি এটা আছে আৰু বাকী খিনি চব সৰু সৰু মানে ল'ৰা ছোৱালী।
অ
সিহঁতি গোটেই গাঁওখন গোৱাৰ পিছতো আকৌ ৰাতি আমাৰ ডাঙৰখিনিৰ লগতো গাইছে মানে।
আমাৰো সৰুখিনিয়ে গাইছে বাৰু দেই সৰু মানে এ এক- কাষৰ গাঁওখনৰো এটা দল, আমাৰ গাঁওখনৰো এটা দল আমাৰ এই সৰুকেইজনী গৈছে।
আমাৰ সেই সৰু দলটো সদায় থাকিবই আৰু মানে প্ৰতিৰ
অ সিহঁতি চব- ৰে ঘৰতে মানে ইমূৰ পৰা সিমূৰলৈকে সকলোৰে ঘৰতে মানে গাইছে আৰু উম। ডাঙৰখিনি দলটোহে খেলি মেলি।
অঁ অ। গাই মেলিয়ে আমাৰ খানাও- চবেই মিলি খালো আও এসাঁজ। তাতে আকৌ আমাৰ নিয়ম এটা আছিলে এই নামঘৰত যে আছে যে বকুল গছজোপা যে-
অঁ।
তাপা সেই গছজোপাতে আমাৰ মানে একেবাৰে আগৰ পৰা সেই ককা আইতাহঁত থক কা পৰা। এই তাতে মানে হুঁচৰি প্ৰথমে আৰম্ভণি কৰে আৰু তাপা সামৰণিও তাতে মাৰে। মানে বুকুৰ গছজোপাতে গামোচা এখন বান্ধে তাৰ পিছত নামঘৰতে ধুনীয়াকে মাহ প্ৰসাদ দি চবেই সেৱা কৰে আৰু নামঘৰলে বৰঙণি কিবা এটা দিয়ে আৰু।
অঁ।
দি পেলাইহে যেনিবা খানাটো খোৱাা হয় তাৰ পিছতেহে সৰু- খিনিও তেনেকে কৰিলে তা পা সেই ডাঙৰ খিনিয়েও- কৰি পেলাই সেই বকুল তলতে গায় গোটেই গাঁৱৰ ৰাইজে।
আমি আকৌ যোৱা দুবাৰ ধুনীয়াকৈ পাতিবলৈ পালোঁ দেই মানে বিহুখনো ধুনীয়াকৈ হৈ গ'ল। অঁ গৈছোঁ নহয় বিহুত অঁ হুঁচৰি গাবলৈ গৈছোঁতো ৰাতি গৈছিলোঁ যে। সেইবাৰেই আকৌ সেইবাৰ আমি ভাগৱত পাঠ পাতিছোঁ নহয়- আমাৰ নামঘৰতে তিনিদিনীয়াকে। সেইবাৰেই আকৌ ভাগত পাঠ পাতিছিলোঁ তাৰপিছতে তাৰ পিছৰ তাৰ আগৰবাৰ- তাৰ আগৰবাৰ হেৰি এই ফিল্ডতে বিহু পতা হ'ল আৰু এই- আমাৰ ৰাইজৰ হেইতখন যে আমাৰ গাঁৱৰ মাজৰ খেলপথাৰখন যে ডাঙৰ-
অঁ অ।
সেই তাতে মানে বিহু তেনেকে পতা হ'ল সৰু ল'ৰা ছোৱালীখিনিক কেইদিনমান এ দচ- দিনমান বিহুৰ কৰ্মশালাও দিওৱা হ'ল।
তেনেকে প্ৰতিযোগিতা পাতি পেলাই লাষ্টত তেনেকে সৰুকে পাতি দিয়া হ'ল আৰু। দুবাৰ যোৱা দুবাৰ ইমান ধুনীয়াকে হৈ গ'ল এইবাৰহে জানো কিনো হ'ল আৰু দেই।
অ মানে এতিয়াতো এনেকুৱা হৈ গৈছে মানে ধৰ এতিয়া হুঁচৰি পাৰ্টি বিলাক- আহে নহয় আহি পেলাই ধৱ এঘৰত মাৰে বাকী ঘৰ নামাৰি গুচি- এতিয়া এইবাৰ মানে আমা- মাৰে এইবাৰ আমাৰ ঘৰলে তেনেকে এ দল আহিলে। তাপিছতে বৰ্তাহ আমি মানে নাচ- ছিলো দেই আমি আমাৰ ঘৰৰ ওচৰতে এই হনুমান পূজাএভাগ পাতিছিলে মানে তালে গৈছিলো। তাপিছত দাদা বৰ্তা ঘৰ মানে তাৰপিছত দাদাই ফোন কৰিলে- তাপিছতে আমি আহি পালোহি আও পোৱা পিছতে যেনিবা সিহত- টিও এনেকে বাত ছাই আছে তাপা ববৌৱে জেনেবা দাদাক কৈছে আৰু এনেকে- বতাটো ৰেডি কৰি থব লাগ হেৰি কৰি থওঁ- ছ গামোচা এখনো উলিয়াব গৈছে তাৰপিছত আমাৰ ঘৰত গালে গোৱাৰ পিছ- ছত আও গোৱাই গুচি গ'ল নহয় ইমান মানে-
আজিকালি মানে এনেকুৱা দুখ লাগে নহয় এইবিলাকেই বেয়াও এতিয়া- পাঁচ টকাই দিয়ক দচ টকাই দিয়ক হয়নে নহয় বাৰু। প্ৰত্যেকৰ ঘৰতে চোতালখন বিহু মানে হুঁচৰি দ'লটোৱে- প্ৰত্যেকৰ ঘৰৰ চোতালখন গছগিব লাগে কিমান আশাত ৰৈ থকা হয় গোট- টেই বছৰটো ৰৈ থকা হয়, সেই এটা দিনৰ কাৰণে তাৰপিছতো বাচি-বাচি আজিকালি।
উম, আউ ববৌয়ে মানে পিছত দুখ কৰিছে আ আমাৰ টকা-পইচা নথকা মানুহ আমাৰ বিলাক ঘলেনো ক'ত আহিব এনেকে বুলি কৈছে মানে। আ তেতিয়া আমাও ধৰ কবলে কোনো এটা মানে একো নাথাকে নহয় কি বুলি কম সেইটো কোৱাৰ পিছত। আউ আমিতো কাকো মাতি, মেলি অনা নাই ন। উই ইমান বেয়া লাগিছে মানে সেই প্ৰৱণতাটো বহুত বেয়া হৈছে মানে। ধৰ মানুহ এঘৰ যদি অকমান ঘৰটো ভাল দেখিলে তালে গুচি আহিলে বা কোনবাই কিবা এটা চাকৰি যদি কৰে। সেইবিলাক ঘৰলে আহিব বেলেগৰ ঘৰত আকৌ নামাৰে,। সেইটো বস্তু মানে বহুত বেয়া। কিন্তু এবাৰ আমাৰ পেহীহঁতৰ তাৰ পৰা আহিছিলে মানে এ তেওঁলোকৰো সেই নাম। ঘৰৰে বনাই আছিলে নামঘৰৰ ভাগ বনাই থাকোতে তাৰছ গো তে গাঁৱৰ মানে ডাঙৰ আৰু হুচৰি দলটো আহি কিন্তু আমাৰ অকল আমাৰ ঘৰতে মৰা নাই প্ৰতি ঘৰতে মাৰিছে আমাৰ গাঁৱৰ সেইদিনাখনি গোটেই দিনটো লৈ আহিছে উম সোনকালতে আহিছে তোৰ আঠ মান বজাতে আহিছে আহি পেলাই একেবাৰে পাঁচমান বজালেকে মাৰিছে পেলাইহে গৈছেগে আউ মানে যোনে যিমান টকা দিছে সেইটো কথা নহ অ
ন সময় যদি নাই এতিয়া আমাৰ দেই এবাৰ মানে মই যে তোক কৈছিলোঁ। ফিল্ডত হেই বিহু পতা হৈছিলে। বুলি সেইবাৰটো আমাৰ বাজে মানে এ হেৰিখিনি বহুত ন বহুত। মানে টকাৰ হিচাপ আৰু সিমান। খিনি টকা লাগিব, সেটো কাৰণে আমি আকৌ হাতত সময় ক'ম। আমি কি কৰিলো জানানে মানে প্ৰত্যেকৰ। ঘৰে-ঘৰে মা মানে হুঁচৰি গাই থাকিবলে কিবা অসুবিধা হ'ব মানে সময় নাটনি হ'ব বুলি।
আমাৰ তিনিখন গাঁও মিলাই চাৰিভাগ নামঘৰ আছে নহয়।
উম।
উম মানে চাৰিদিন হুঁচৰি গাইছোঁ নহয় চাৰিওদিনেই এঘ এ ঘৰ নামঘৰত আৰম্ভ কৰোঁ মানে ধৰ প্ৰথম দিনা। খনি আমাৰ ওচৰ নামঘৰৰ ভাগত আৰম্ভ কৰিলে, দ্বিতীয় দিনাখনি সেই দখ খনা হতৰ নামঘৰ ভাগত আৰম্ভ কৰি দিলোঁ তেনেকে মানে উম আহ গাঁৱত আৰু আৰম্ভণিটো তেনেকে এনেকে নামঘৰ ভাগত কৰো আৰু না সেই নামঘৰ যিমানখিনি সঙী আছে যিমান কেইঘৰ আছে। গোটেই কেইঘৰে আহি পেলাই নামঘৰতে শৰাই দিয়েহি তেনেকে একেলগে। পইচাটো উঠাই লোৱা হয়, আউ তাৰপিছতে যেনিবা আমি বাহিৰত গুচিঁ। যাওঁ মাৰিবলে টাউনৰ ফালে গুচি যাওঁ আৰু অকমান।
সেইটোৱে আউ তেনেকেই কৰিব লাগে ন মানে প্ৰতি ঘৰতে যেনেকে হলও। লাগিলে বিহুটো গাবই নালাগে হুঁচৰিটো গাই পেলাই গৃহস্থক অন্ততঃ আশী কিবাদো দি থৈ যাব লাগে মই মানে সেইটো জানো, কাৰণ প্ৰতি ঘৰ মানুহে ধৰ সেইটোৱে আশা কৰে হুঁচৰি যোৱা আহিব। আৰু সেইটো বুলিয়ে মানে ধৰ কিছুমানে গামোচা না নিজৰ ঘৰত নাথাকিলেও বেলেগৰ ঘৰৰ পৰা। বা হ'লও আনি থয় মানে গামোচা এখন হলও বা ৰুমাল এখন হলও। বা তামোল এযোৱা হ'লও আউ আমাৰ বৌবৌহতৰ ঘৰত মই দেখিছোঁ মানে এইবছৰ নহয়। তাৰ আগৰ বছৰ নে আগৰ বছৰ ববহতৰ মানে পইচা তেতিয়া অকমান দিগদাৰ হৈ আছিলে। বৌ আমাৰ ঘৰৰ পৰা মানে লৈ গৈছে হুঁচৰি যোৰা আহিব বুলি এ গাঁৱৰে হয় হুচৰি মানে আমাৰ গাঁৱৰে তাৰপিছত লৈ গৈছে মানে এ যেনেকে হলেও তোৰ মানে পাইচ পইচাটো দি পেলাই মুঠতে আশীৰ্বাদটো লৈছে ন
অ সেইটোৱে নহয় সময় বোলে একেবাৰে সময় নাই তেতিয়া অকল পদকে দে পদ ফাকিকে দি দিলেও হ'ব নহয় হয় নহয় বাৱ বিহু মাৰিবই লাগিব নাচিবই লাগিব গান গাবই লাগিব বুলি কথা নাই নহয়
কথা নাই নহয় সেইটো কথাত মানুহে মানে গুৰুত্ব দিব লাগে মই মানে সেইবিলাক বস্তু পচন্দ নকৰো দেই কাৰণ মানুহক চবকে মানে সমিল মিলেৰে চাব লাগে আৰু ধৰ বছৰেকত বিহুটো এবাৰহে আহে আৰু এইটো বিহুতে বেছিকে মানে উলহ মালহহেৰে উদযাপন কৰা হয় ৰঙালীৰ ৰং বুলি ক'লে গতিকে মানে মানুহৰ মনত দুখ দি পেলাই মানে এটা হুঁচৰি গাই লাভ নাই মানে চবকে সেইটো সমান চকুৰে চাব লাগে মানে সেইটো ধাই এনেকুৱা নিচিনা হৈ যায় নে লিংগ বৈষমতাটো আহি গৈছে
উচ্চ-নিশ্চ কিবা-কিবি এইবিলাক
উম ভেদ ভাৱটো আহি যায় মানে
উম
আমাৰ ঘৰত গাইছে তেওঁলোকৰ ঘৰত নাই গোৱা তেনেকুৱা নিচিনা হৈ যায় আৰু মানে পইচাটোয়ে ডাঙৰ বস্তু নহয় ন
নহয়তো
তেনেকে গা গালেতো বহুতৰ ঘৰত পাবই ন এতিয়া পাঁচ টকাকে দহ টকাকে দিলেও যদি গোটেই গাঁওখনেই মাৰি দিয়ে কিন্তু মানে সেই প্ৰৱণতাটো মানে বহুত বেলেগ এটা মানে ফালে গতি কৰে মানে সেইটো কাৰণে আমাৰ গাঁওখনত যেতিয়া সেই ওলাইছে তেতিয়া মানে চবেই কৈছে আমাক মানে গাঁওখনত দুটা খেল যে তাৰপিছত আমি বিলাকেও কৈছো মানে সেইটো পাতি লৈছে আৰু যে চবৰে ঘৰতে মাৰিম দুটা খেল বুলি অকল আমাক খেলা মানুহ ঘৰতে যে মাৰিম দুই ঘৰতে সেইটো কথা নহয় মানে গোটেইখিনিতে মাৰিম যোনে যিমান টকা দিয়ে কথা নাই মা পইচাৰ লগত কোনো মানে ক'ব লগা নাই
উম
আমি মুঠতে গৃহস্থক আশীৰ্বাদ ফাকি দি পেলাই আমি নিজেও মানে আনন্দ লওঁ আৰু আৰু গোটেইখিনিয়ে মিলি এসাজ খাওঁ কোনেও মানে পইচা ভাগ কৰা কিবা কৰা সেইবিলাকলৈ একো মানে ভবা নাই চবেই মুঠতে খানা এটা খাইছো আৰু গোটেইখিনি মিলি তাকে বাৰু তেতিয়া শুবি নহয় এতিয়া চাগে
শুম শুম
উম বাৰু হ'ব ময়ো ভাতটো খাই লও
ঠিক আছে দে
উম উম হ'ব অ